হয়, শুনিছা?
অ শুনি আছো, তুমি শুনিছা নে নাই?
অ শুনি আছো। মানে আজি এটা বিষয়ক লৈ আমি অকনমান আলোচনা কৰিম ভাবিলো বিষয়টো হৈছে মোবাইল ফোন। মানে মোবাইল, হয়
উম, ভাল কথাই আলোচনা কৰিব ওলাইছা দিয়া।
অঁ, মানে এ অ যিহেতু মানে বৰ্তমান সময়ত যিতো মোবাইল ফোনৰে যুগ, গতিকে আগৰ সময় তাহানিৰ দিনত যেতিয়া মোবাইল ফোনটো নাছিলে বা পি চি অৰ ব্যৱস্থাও নাছিল তি তিয়া এ যি মানে চিঠিৰ মানে অ আদান প্ৰদান আছিল তেতিয়াৰ যুগৰ বিষয়ক অকণমান কোৱাচোন তোমাৰ অনুভৱ কেনেকুৱা, চিঠিৰ
অ চিঠি অনুভৱতটো খুবেই ভাল, তেতিয়াতো আমাৰ হেৰি মোবাইল হেৰি যেতিয়া নাছিলে তেতিয়াতো আমি চি-চিঠিৰ দ্বাৰাই মানে খবৰ বিলাক আদান প্ৰদান কৰি আছিলো, ডাকঘৰ যোগেৰেদি তেতিয়া আমাৰ হ-হেৰি অ তেতিয়া আমাৰ মানে চিঠিয়েদি মানে হেৰি বিলাক আদান প্ৰদান কৰোতে খুব মৰম চেনেহতো বেছি বাঢ়িছিলে, আজিকালি এতিয়া মোবাইলতটো অহা পৰা ধৰি আৰু দেশ বিদেশৰ খবৰ চেকেণ্ডত মিনিটতে
উম, হয় হয় মানে বৰ্তমানতো চিঠি আৰু মানে প্ৰচলন প্ৰায় নাই বুলিয়ে ক'ব পাৰি গতিকে তাহানিৰ সেই দিনবোৰৰ কথা অহ মানে মনত পৰিলে খুব ভাল লাগি যায় আৰু। তেতিয়া দিনত অ প্ৰায় মাহ-মাহ বছ বছৰ দিন ধৰি মানুহবোৰে মানে অপেক্ষা কৰি ৰৈছিল এখন চিঠিৰ।
অ হয়। সেইটোয়েইটো অনুভৱ সেইটোয়ে আমি আগ্ৰহে ৰখি থাকো আৰু চিঠি এখন আহিব-আহিব, তাৰপিছত চিঠিখন আহিলে আমাৰ ইমান ভাল লাগে। চিঠিখন পঢ়ি আকৌ আমি উত্তৰৰতটো পঠাই দিওঁ সেই সেনেকে চিঠিয়ে আদান প্ৰদানৰ সেই সময়খিনিলে মনত পৰিলে খুবেই ভাল লাগে। এতিয়া আৰু সেই চিঠি আদান প্ৰাদানটো বন্ধ হৈ গ'ল। এতিয়া মোবাইলৰ যুগ আহিল আহিলে ম মোবাইলত মানুহে ভিন্ন ধৰণৰ নৰ হেৰি, কথা বতৰা বাৰ্তালাপ কৰিব পৰা যায় আৰু চিঠিটো প্ৰায় বন্ধয়ে হৈ গ'ল।
বন্ধই হৈ গ'ল। কিন্তু তথাপিও মানে আমি মা যে ', সময়ে এখন- দুখনকৈ চিঠি আমাৰ বন্ধু-বান্ধৱ তথা আত্মীয়সকলৰ লগত লিখাটো মানে অভ্যাসটো থাকিলে হয়তো ভাল যেন অনুভৱ কৰো, তোমাৰ অনুভৱ কেনেকুৱা এই বিষয়ে?
অ ', সেইটো ভাল কথাই কৈছা অনুভৱটো ভালেই বাৰু হেৰি, আজি-আজিকালি যদি এখন-দুখন এনেকে মাজে সময়ে যদি চিঠি আদান- প্ৰদান কৰি থকা যায়, তেতিয়া মনটো এনে ভালেই লাগে। আগৰ চিঠি পত্ৰ দি যিটো মৰম চেনেহ বেছি আছিল, আজিকালিতো আৰু সেইটো পোৱাই নাযায়। সেইটো কাৰণে এতিয়া তেনেকুৱা এখন -দুখন এনেকে মাজে সময়ে দিব পাৰিলে ভাল লাগে, ভাল হ'ল হয় সকলোৱে তেনেকে যদি এখন- দুখন খন চিঠি আদান- প্ৰদান কৰিলে হয়।
হয়- হয় ঠিক ইয়াৰ পাছতে চিঠিৰ যুগৰ অৱসান ঘটাৰ পাছতেই আমাৰ যি মোবাইল ফোনৰ মানে প্ৰচলন হ'ল, সেই মোবাইল ফোনৰ জৰিয়তে কিন্তু এটা কথা ভাল হ'ল যে আমি আগতে- আগতে মানে কি আছিল চিঠিৰ যুগত কিবা এটা মানে ম', বিশেষ খবৰ দিবলৈ হলেও চিঠিৰ যিহেতু যোগাযোগ ব্যৱস্থাতো কেৱল চিঠি আছিল। গতিকে মানে চিঠিখনতোতো প্ৰায় এ', এদিনত বা দুদিনত অহা বস্তু নহয় দূৰ-দূৰণিৰ ঠাইৰ হলেতো প্ৰায় মাহ, দিন লাগি যায়, গতিকে তেনেকুৱা ক্ষেত্ৰত মানে বহুত অসুবিধাৰ সন্মুখীন হৈছিল মানুহবোৰে বা জনসাধাৰণে। গতিকে যেতিয়াই মোবাইল ফোনৰ প্ৰচলন হ'ল, মোবাইল ফোনটো হোৱাৰে পৰা মানে আজিকালি মিনিটৰ খবৰ মিনিটত বা দেশ পৰা ইপাৰে বা সিপাৰ, ইপাৰ-সিপাৰে থকা সাত তেৰ নদীৰ সিপাৰে থকা লোকসকললৈও বাৰ্তালাাপ কৰিবলৈ অতি মানে সহজ আৰু আহ', সুলভ হল। গতিকে এই বিষয়ে কেনেদৰে ভাবা তুমি?
অ সেইটোতো হয়ে আগতে ধৰা চিঠি খন দিলে খবৰটো পাওঁতে পাইছে নে নাই পাই এনেকুৱা এটা অনুভৱ হয় আৰু যে ইমাৰ্জেঞ্চি খবৰ এটা দিছো। চ এতিয়া খবৰটো ইমান দিনৰ ভিতৰত পাবগে নে নাপায় চিটিখন পাওঁতে হয়তো পোন্ধৰত দিন দছ দিন বা এমাহ এনেকুৱা লাগি যায় এতিয়া আজিকালি এতিয়াটো আৰু সেইটো নহয় এতিয়া মোবাইল ফোনটো উলোৱাই খুবেই ভাল হৈছে, কিছু ক্ষেত্ৰতো এ বহুতেই ভাল মানে হেৰি আৰু বহুত দূৰ-দূৰণি খবৰ বিলাক মানে
মিনিটৰ খবৰ পোৱা যায় হয়। অতি সোনকালে পোৱা যায়। কিবা এ কিবা কাৰোবাৰ অসুখ অসুবিধা হলেও মানে ফোনৰ আহ যুগেৰে মানে আমি বাৰ্তালাপ কৰি সেই তাৰ সমস্যা মানে সমাধান পাব পাৰোঁ আৰু তেনেদৰে খুব মানে এই ব্যৱস্থাটো হোৱাৰ ফলত ভালো হৈছে বা কিছু কিছু সংখ্যক মোবাইল ফোনটো অহাৰ পাছত মানে আমাৰ যি দৈনন্দিন জীৱন, সেই জীৱন ধাৰণ প্ৰণালী আমাৰ সলনি হৈছে বা শৰতকীয়া হৈছে। সে বুলি ক'ব পাৰি আৰু যিহেতু আজিকালি প্ৰায় সকলোৰে হাতে হাতে মোবাইল ফোনটোদি থাকেই গতিকে কাৰোবাক মানে, লগত কথা পাতিব বিচাৰিলেও, বা বা বাতৰি দিব বিচাৰিলেও, অতি সোনকালেই সহজেই মোবাইল ফোনৰ জৰিয়তে মানে আমি তেওঁৰ লগত আনজন ব্যক্তিৰ লগত যোগাযোগ ব্যৱস্থা আমি গঢ়ি তুলিব পাৰো। নহয় জানো?
উম হয় হয় হয় তুমি যি কৈছা সেইটো একদম সত্য কথা সেইটো কাৰণেটো এতিয়া। মানে ভালেই হৈছে আৰু যি হৈছে আগত- আগৰ জামানাতো আৰু এতিয়া লগত, উম হয়
পাছত মই আন এটা বিষয় উত্থাপন কৰিব বিচাৰিম, যেনেদৰে মোবাইল ফোনৰ অহাৰ পিছত আমাৰ জীৱন ধাৰণ প্ৰণালী মানে সহজ হ'ল, ঠিক তেনেদৰে কিন্তু আমাৰ কিছু কিছু সংখ্যক লোক লোকৰ বাবে মানে এই মোবাইল ফোনৰ জৰিয়তে মানে ক্ষতি ক্ষতিও হৈছে। যেনেদৰে মই উদাহৰণস্বৰূপে যদি মই ক'বলৈ যাওঁ যে, এতিয়া মোবাইল ফোনটো আজিৰ দিনত প্ৰায় সকলোৰে হাতে হাতে ফোন থকা হ'ল গতিকে মানুহে মানে অধিক সময় মোবাইল ফোনটোত ব্যস্ত। থকাৰ ফলত, মানুহৰ যি শাৰীৰিক বা দৈহিক বিকাশ বা ভাল চিন্তা ভাৱনা কৰাৰ শক্তি খুব মানে কমি আহিছে। বা তেওঁলোকে এ মানে যিহেতু এই মোবাইল ফোনতে বেছি সময় ব্যস্ত থাকে তাৰ ফলত যদি বাহিৰা কিতাপ আদি এনেধৰণৰ পঢ়াহেঁতেন হয়তো তেওঁলোকৰ বেছি জ্ঞান বুদ্ধিৰ আহ মানে আহ বৃদ্ধি হলহেঁতেন। সেইবুলি মই ভাবো, তুমি কি ভাবা এই বিষয়ে?
উম তুমি খুবেই ভাল কথা এটা কলা, এ হেৰি কিতাপ পত্ৰৰ কথাটো যে উল্লেখ কৰিছা আজিৰ দিনত কিতাপ পত্ৰ পঢ়াতটোতো কমিয়ে গৈছে আৰু মোবাইল ফোনতটো হোৱাৰ লগে লগে কিতাপ পত্ৰ পঢ়া মেলা এইবিলাক চব আজিৰ দিনৰ ল'ৰা ছোৱালীয়ে সব সেইবিলাক মানে পাহৰিয়ে থাকিলে। কিতাপ যে পঢ়িব লাগে সেই কিতাপ পঢ়াটো এতিয়া যদি আকৌ আগৰ হেৰিতটো ঘূৰি আহে তেতিয়া ভা ভালেই আছিলে এতিয়া মোবাইল ওলোৱা কাৰণে মানে কিতাপত পঢ়াটো মানে অলপমান কমি যোৱা হেন অনুভৱ হয় আৰু
হয় হয় হয়, খুব ভাল কথা ক'লা, ঠিক তেনেদৰে মানে আমি যদি মোবাইল ফোনটিত যিখিনি মানে লাগতিয়াল সময় বা দৰকাৰী হোৱা সময়ত আমি ফোনটো ব্যৱহাৰ কৰিব লাগে। কিন্তু ওৰিঞ্চি মানে অত সময় অতিবাহিত কৰিবলৈ বা অবাবত সময় খৰচ কৰিবলৈ আমি মানে মোবাইল ফোনটোৰ সলনি আমি যদি একোখন ভাল আলোচনী গ্ৰন্থ বা বাতৰি কাকত আদি পঢ়াৰ অভ্যাস গঢ়ি তোলোঁ তেতিয়া মই ভাবো আজি আজি মানে নৱ প্ৰজন্মই অধিক মানে এ বিচাৰ শক্তি বা বুদ্ধি তেওঁলোকৰ প্ৰখৰ হব বা আহ নতুন নতুন চিন্তাধাৰণা আদি কৰিবলৈ তেওঁলোকৰ মগজুৰ আহ স্মৃতিশক্তি বৃদ্ধি পাব বুলি মই অনুভৱ কৰো, তোমাৰ অনুভৱ এই বিষয়ে, তুমি একমত হয়নে?
অ মই তোমাৰ সৈতে একমত। হেৰি তুমি যিটো কৈছা খুবেই ভাল কথা কৈছা, এই কথাটোত মইও একমত
হয় হয়। আমি আমাৰ নৱপ্ৰজন্মলৈ আহ বা উঠি অহা চামলৈ আমি এইটো আহ্বান জনাব বিচাৰিম যে তেওঁলোকে যাতে অভাৱত সময় খৰচ কৰি মোবাইলত দিয়াতকৈ তাৰ সলনি তেওঁলোকে পৰিয়ালবৰ্গৰ লগত সময় কটাওক কাৰণ আজিকালি এ মানে দেখা গৈছে নৱ প্ৰ্ৰজন্মৰ ল'ৰা ছোৱালী প্ৰায়সংখ্যক ল'ৰা ছোৱালীয়ে মানে তেওঁলোকে খেলা ধূলা কৰাৰ সলনি খেলপথাৰত খেলা ধূলা কৰ কৰাৰ সলনি মানে মোবাইল ফোনটোৰ লগতে ব্যস্ত থকা দেখা গৈছে। গতিকে আমি নৱপ্ৰজন্মলৈ আহ্বান জনাব বিচাৰিম যাতে তেওঁলোকে পৰিয়ালবৰ্গ তথা খেল ধেমালি বা আই আগতে কৈ অহা ধৰণে আলোচনা থনি গ্ৰন্থ কিতাপ আদি তেনেধৰণৰ যদি পঢ়া শুনাৰ লগত জড়িত হৈ থাকে তেওঁলোকে মানে বেছি তেওঁলোকে আগবাঢ়ি জীৱনত কৃতকাৰ্যতা অৰ্জন কৰিব পাৰিব।
উ উম, মই তোমাৰ সৈতে সটো ময়ো একমত ময়ো সেইটোয়ে ভাবো।
হয় আৰু ইয়াৰ লগে লগে মানে আমাৰ যি তাহানিৰ এই চিঠি পত্ৰ দিয়াৰ যি ব্য্ৱস্থাপনা তাৰ আমি এই নৱপ্ৰজন্মলৈ আন এটা বাৰ্তা দিব বিচাৰিম যে তেওঁলোকে মানে চিঠি মাজে মাজে দুই একোখনকৈ যদি চিঠি পত্ৰ আদি লি অভ্যাস গঢ়ি তোলে তেতিয়া মানে তেওঁলোকৰ সেই আগৰ তাহানিৰ দিনৰ কথাও ৰোমন্থন কৰিব পাৰিব লগতে মানে চিঠি লিখাৰ অভ্যাসটো মানে তেওঁলোকৰ আজীৱন থাকি যাব, কিয়নো চিঠি লিখাৰ যি আমেজ সেই আমেজৰ কথা হয়তো তুমি ভালকৈ জানিবিবাই
উ, হয় হয় হয়, সেই চিঠি আমি সমান মানে আৰু মোবাইল ফোন টো হ'ব নোৱাৰে। অ আগৰ, অ মাজে মাজে যদি এনেকে চিঠি আদান প্ৰদানতটো হৈ থাকে নহয়, তেতিয়াহলে খুবেই ভাল হব। ময়ো নব খুছো মই এতিয়া কিতাপ অ বেছিকে পঢ়াতোৱে বিচাৰো, মোবাইল ফোনতো অহাৰ পৰা সটো কিতাপ পত্ৰ পঢ়া মেলা, এইবিলাক চব সকলোৱেতটো বাদিয় দি দিলে।
হয় হয় হয় তেতিয়া হ'লে আমি আজিৰ পৰা এটি সংকল্প অ নিশ্চয় ল'ব পাৰো যে আমি এ মোবাইল ফোনটিত কম সময় অতিবাহিত কৰি তাৰ সলনি আমি কিতাপ পত্ৰ আদি বা খেল ধেমালি এনেকুৱা আমাৰ শাৰীৰিক দৈ মানসিক শক বিকাশৰ বাবে যি- সমূহ ক্ৰিয়া বা কাম তেনেসমূহ কৰিলে কৰাইবলৈ আমি এই প্ৰথমতে নিজে আমি সংকল্পবদ্ধ হ'ম বুলি ভাবিছোঁ।
তুমি যিটো ভাবিছা সেইটো নিৰম
হয় হয় ব বক্তব্যটি প্ৰায় সামৰণি মৰাৰ শেষৰ ফালে আহিছো আমি ইমানতে আজি আমাৰ মনি মাৰিম বুলি ভাবিছো পাছত কেতিয়াবা সময় সুযোগ বা। সুবিধা হলে পুনৰাই আমি বিস্তৃতভাৱে এই বিষয়ে আমি আলোচনা কৰিম। তুমি কি কোৱা।
হয় নিশ্চয় এই বিষয়ে আমি অ বহলাই আলোচনা কৰিম আজিলৈ ইমান। নতে সামৰণি মাৰিছোঁ ধন্যবাদ
উ